হেল্ল' হেল্ল' মই বহি আছো আগফালে চোফাত চোফাত বহি আছো। তুমি?
আজি ভাত কিহেৰে
আজিৰ ভাত ডিম আনিবলে কৈছিলে জানো ডিম আনি আছে হবলা বাকী ডিম আনিছিল হ'বলা ডিম বনাই আছে নেকি ইমান কি কৈ আছিলা তুমি
হে
পইচা কেইটকা গ'ল
হেল্ল'
এ মোৰ পইচা মোৰ আজি পয়ষষ্ঠি টকা গ'ল ইফালে মোৰ মুখখনো বেয়া হৈ আছে
আম এটা কাটি খাই দিয়া তেতিয়া চাগে ভাল লাগিবও পায়।
মোৰ অৱস্থা বহুত বেয়া হৈ গৈছে একদম। অ মোৰ কিবছ অ অ
তেতিয়া মিঠা পাই যাবা ন ভাল লাগিব
উম খাব লাগিব খাব লাগিব।
সেইটো তুমি খোৱা আগত কাৰোবাক এবাৰ খাই চাবলৈ দিবা এইটো বস্তু বেয়া হলে তেতিয়া তুমি নেখালেও হ'ব আৰু ভাল যদি হয় তেতিয়া ভালকে খাই দিবা
মেইন কে মোৰ গাত লাগিছে পইচা যোৱাৰ কাৰণে।
আৰু খাম বুলি অনা কাৰণে মানে এনেই ক কেতিয়াবা হয় ন এই পা আনি থলো পিছত খাম এনেই তেনেকুৱাকে অনা কিন্তু তুমি আনিছিলা খামেই বুলি দিলে দিনত ভালকে খোৱা নাই।
আৰু খানাজ চান বেয়া হোৱাতনো মোৰ গাত নালাগিলেহেঁতেন।
অ, তুমি যোনটো বস্তু খাম বুলি আনিছা। সেইটো বস্তু হে কামত হেৰি হলগৈ গৈ পলে হা মই খুলিছিলো।
মোৰ একদম কিবা মাথা-চাথা চব টিং টিঙাই গ'লে জানানে। মোক গম পোৱা নাই মানুহে কেনেকে খায় মান এতিয়া কেনেকে খায় আৰু।
ভাইটিক সুজিবাচোন মানে তিতাকেইটা খ পিছত কোনখন মুখ লৈ পেলাই নিজৰ ল'ৰা ছোৱীক ক'ৰবাত তিতাকেৰেলা খা বুলি।
মই নোৱাৰো নকও মই।
ম শাক খাপতে কম তিতাকেলা তো ফৰ্চ নকৰো।
উম,
শাকটো ক'ম বাৰু মানে তেতিয়া উপায় নাই যে নিজেও খাইে খাম আৰু। বেয়া পালো।
মই একো চব্জি নাখাও।
সেইটোৱেটো কৈছো। মই বহুত কমেই খাও হলেও তোমাতকে বেছিকে খাও বাও। কোনখন মুখ লৈ কবা খা বুলি ভাইটি ক'বলৈ লগায় দিব। কি খাই ভাইটিক কবলে লগাই দিবা তুমি নকবা এক
মোৰ জানানে
উম-উম।
সৰুতে দেউতাই কি কৰিছিলে জানা?
কি?
উম, তাল লাঠী এডাল বনাই লৈছিলে ৰং কৰি হা। তাৰমানে মোক কয় অ, মোক কয়, হেডাল কোনোবা বেজৰ পৰা যাদু কৰি আনিছো। তই যদি ভাত নহয় তই যদি ভাত নাখাৱ এডাল ঘূৰাই দিম, তই গায়ব হৈ যাবি।
অ, এ উপায় নাই হে-হে খাবৈ লাগিব নাইকিয়া হব নোৱাৰি।
অ, তাছত মই এতিয়া বহুত ভয় খাও বহুত কানো হা?
উম,
দেউতা কথা শুনি তাহাণ মই ত মনে যেনে-তেনে মই গিলি গিলো। চোবাবতো নোৱাৰো মই। কাণ হেদৱা মই বেয়া পাও চবজি তাছত এগেইন
বলি
দেউতা ঘৰত নাছিলে। আমাৰ বাউ
উম,
মোৰ লগত দিয়ে ন কিছুমান কথাত, তাহত তাই মোক ক'লে যে এইডাল লাঠি দেটাইতোক ইনেই দেখুৱাই থাকে। সেইডাল লাঠিত একো নাই। তাৰচিত তেনেকে কলে।
আমাৰ হোৱা নাই।
অ, তাৰপিছত বায়ে মই
কিমান বুজি পোৱা হৈছে আও।
উম'য়ক। তাহজ বায়ে ময়ে মিলি লাঠিডাল কাটি পেলালো।
উম।
তা হান। অ তাৰ আগতে আক কি হল জান?
কি?
সেইটো কথা আগতেই হা।
উম।
আমৈ যে মুনিন্দ খুৱা ওফালে হেৰিহেতৰ। তাৱৈহঁত আপ- মই মানে মোক ঘৰলে লৈ গৈছে, এইটো বুলি মই এইক আজি চব্জি খোৱামেই খোৱাম এইবুলি হা।
উম।
তাছতে লৈ গৈছে মোক খোৱাই দিলে নহয় জো জবৰদস্তি।
উম।
মই বৌমি কৰি দিলোঁ।
অ পাচলি নাখাও মুখৰ ভিতৰতো নাযাব হেয়া।
পুৰা বমি কৈছো ইমানেই বমি হৈছে
উম।
আমৈ সেইদিখনে কানত ধৰিছে মই কেতিয়াও নোখোৱাও আজিলৈকে মই মোক জোৰ নকৰে জানা।
পাচলি খা বুলি
অ এতিয়াও আনকি কৈ থাকে মই এইক যোৰ নকৰো সৰুতে মো মই তাইক খ জবৰদস্তি খুৱাতে বমি কৰি থৈছে বুলি।
উম। হু হু হু।
তাই চান
উম।
দেউতাই সেইটো কৰি চালে অলপ দিন ঠিকে আছিলে যদিও বাই মই মিলি ভাঙি পেলালোং।
সিয়ে বেছি দিন কামত নিদিলে।
তাই ধৰ বহুত জোৰ কৈব লৈছিলে হা। মায়ে মই ঘিউ নাখাও। মায়ে মোৰ ভাতত ঘিউ মিক্স কৰি মায়ে মোৰ ভাতত ঘিউ মিক্স কৰি দিয়ে ম আম বায়ে ক ডাইৰেক্টছ আমাৰ বাও আমাৰ বায়ে আকৌ ডাইৰেক্ট চাইডতে ঘিউ লৈ খায়।
নামা গাখীৰ চেনি হৈতি ঘিউ দি
উম মই ভাবো তাই তাই কাঁহি ঘিউ খিনি থকাৰ কাৰণে মোলৈ ঘি গোন্ধ আহিছে। মই আ আঁতহি আঁতহি যাও যিমানেই আঁতহো সিমানেই গোন্ধ পাওঁ।
ই। অ।
অ তাৰপিছত মায়ে সেইটো তেনেকে খুৱায় তাৰপিছত আক যেতিয়া দেখিলে মই চব্জি নাখাওঁ তেতিয়া মায়ে হেৰি কৰিব ললে প্ৰথম মোৰ বহুত দালিৰ প্ৰতি হেৰি আছিলে হা স তে, মো মানে দালি লাগিবই লাগিব মায়ে এদিন এনেকুৱা টাইপ হৈ গৈছে মানে মায়ে এনেই পানীতে অত অকনমান হালধি আৰু নিমখ দিয়ে উতলাৰ লগে লগে দিছে।
উম অ ৰংটো সতে হ'ল কিনো বুজি পায় সৰু লৰা ছোৱালী
সেটোৱে তাইছন
চয়াবিন আগতে আমাৰ মাংস বুলি খুৱায়, সেই তেনেকুৱা হ-
এয়া‌ চাক', ৰাস্তাত যেতিয়া দেখিছে মোক, খোৱাব নোৱাৰে বুলি',
উম',
আৰু বহুত জোৰ কৰিলে আৰু মই নোৱাৰিলোঁ ক'ৰ পৰা খাব জানা',
উম',
মোক বহুত বেছি মাৰিও খালোঁ মই',
পা', - পাচলি নোখোৱা জহত উম', দিগদাৰ ন নেখালে',
যেতিয়া লাষ্টত দেখিলে গৈ মই নাখাওঁ বুলি',
উম',
তেতিয়া পৰা মায়ে কৰিব ল'লে ', তাৰ মানে চব চব্জি-পাচলিৰ মোক জোলটো খুৱাই',
উম',
আৰু, এই চব্জিৰ লগত থকা আলুটো',
উম',
আৰু জোলটো খালেওতো ভিটামিন পায় ন',
উম',
সে চবৰে জোল-জোল খুৱাব ল'লে মোক, মই সেইটো এতিয়াও খায় আকৌ', তাৰপিছত সেইকাৰণেই', মোৰ মানে একো নহ'বা চোন এইবিলাক চব্জি- তবজি এইবিলাক একো নাখালেতো', বহুত খিনি মোৰ অ', - আৰু ডেফিচিয়েঞ্চি হলহেঁতেন ন কিন্তু তেনেকে', তাকে মায়ে চব বস্তু মোক খোৱা কাৰণে মোৰ একো প্ৰব্লেম নাই আকৌ সেইবিলাক', একো কম- চম নাই, পাইছা',
শাক খোৱা নাই?
তাৰমানে, এই যে মাছৰ লগত যে বনাই শাকৰ',
উম',
সেই তেনেকে খাওঁ',
মোৰ অকল শাকৰ নামত এটাই যাই তাকো কেনেকে যায় জানা?
কেনেকে?
মই অকল লাই পাতটোৱে খাওঁ মই, তাকো গাহৰিৰ লগত', হা', -হা', -হা', হা', -হা', তাৰ বাহিৰে বেলেগ একো বস্তু সদি মই খাব নোৱাৰোঁ একো শাকেই নেখাওঁ ',
টেঙা শাক?
অ', টেঙা শাকটো খাওঁ সেইটো, এই দুটা বস্তুয়ে মই যি খাওঁ',
মই অকল সেই টেঙা শাকে খাওঁ',
অ', মই লাইপাত খাওঁ তাকৌ এনেকে নৰ্মেল কে ভজা - চজা নহ'ব এবাৰ লাইপাত', লাইপাতৰ গোন্ধ পাই, মই স্কুলৰ পৰা আহিছোঁ গ্ৰিল খুলিছোঁ লাইপাত', লাইপাতৰ গোন্ধ পাইছোঁ বনাম মোৰ মোৰ ঘূৰাই গৈছে',
আকৌ পালেং যে',
উম', পালেং নাখাওঁ ও, ভাইটিয়ে এনেকে কেঁচাকে চালাড বনাই খায়',
এ, নাই মই পালেং যে পালেং আৰু তৰকাৰী বনাই হা মাছৰ লগত',
অহ',
তাতে মানে অকমান টেঙা পাতো মিক্স কৰি দিয়ে, সেই তেনেকেও খায় পাওঁ', শাক, শাক মানে মই অকল মাছৰ লগত, শাক মই বেলেগকে, সোধাকে নোৱাৰোঁ',
সেইটোৱে মানে, সেইটোৱে কিছুমান বস্তুৰ লগতহে পাৰি', এতিয়া লাই পাতটো মানে গোন্ধটো টোটেলি নাইকিয়া হৈ যায় অকল লম্বা - লম্বা কিবা', সেউজীয়া - সেউজীয়াহে লাগে, সেইটো কাৰণেহে মাং', - মাংসত কিমান মছলা থাকে আওঁ', হে সোপাত ক'ত লাই পাতৰ গোন্ধডাল আহিব',
হুম',
সেই তেনেকেই যি যায় আৰু তাৰ বাহিৰে', আমাৰ ধোনু আকৌ দালি - চালি নালাগে, তাক শুকান নে লাগিব সদায়', চব বস্তু শুকান দিয়া আকৌ। বইল খেতো ভাল পায় মা ভাইটিয়ে দুইটা বইল খাই ভাল পায় সিহঁতৰ দেৱলতা ভাইক ককাইক ইহত।
উম।
তাৰপিছত। ভাইটি দালি ধুনু দালি ন নালাগে আৰু ভাইটিক দালি লাগিবই নহ'লে ভাইটিৰ শিকটি আই।
ইফালে সি ভালকে দালি বনাব নাজানে হয় নি।
নেজানে আৰু দালি মানে এনেকুৱা। আমাৰ এতিয়া কমকে হ'লেও হৈ যায় ন তাক ভাল। কে লাগিব মানে টা শুকান হৈ থাকিবই নহ'ব অকণ শুকান হবলে হলে তা শেকতি আহে।
অ।
তেনেকুৱা
মইক দালি বেছি, বেছিও নাখাওঁ।
মো মানে যো। খৰ এটা খাওঁ ইমান বেছিও নালাগে ইমান কমো নালাগে উম।
টেঙা শাকে বনাইছিলে। একডৰা মান তৰকাৰী ঢালিলে মোৰ তেতিয়া মানে মো খাব মন নোযোৱা হৈ যায়।
ময়ও বেয়া পাওঁ বেছিকে দি দিলে মায়ে কেতিয়াবা বেছিকে মোকো দি দিয়ে আমাৰ মায়ে চবকে ভাইতিক বেছি। দিয়ে কাৰণে আমাকো দিয়ে ধনুকটো নিদিয়ে বাও। মই বেয়া পাওঁ তি মানে টিতি যাব নালাগে গোটেই জোখৰ এটা হ'ব লাগে।
মোক ভালকে খাইছিলো মই মানে নিজৰ এতিয়া যোতিয়া জোখত খাই থাকিম কোনোবাই মোক দিচ অ হ'ব দিয়া।
উম।
মই পিছত ফোন কৰিম‌ দিয়া